হেল্ল' আহ শু শুনিছানে?
শুনিছোঁ শুনিছোঁ।
কি কৰি আছা?
আজি এতিয়া এই মোৰ লগৰ জন আহিছিলে লগৰ জনৰ এ বিদায় দিছোঁ আৰু।
অ হয় নেকি এ অ ফোন কৰিছিলা যে হে হল মোৰ আলহী আহিলে। সেইকাৰণে আৰু আলহি গল। আজৰি হলো তাকেহে ফোনটো কৰো বুলি ভাবিলো। কেলেনো ফোন কৰিছিলা? কথা অকণমান পাতোঁ তেনেকৈ বুলি আৰু
অ অ তেতিয়া কি কামত লাগিছিলা আলহী পিছে?
অ মানে হেৰি আলহি মানে গাঁৱৰে হয়। তোমাৰ মই এইবোৰ মণি মাদুলী সেইবোৰ বনাও মানে। বিক্ৰী কৰো তাকে তাহাঁতি তোমাৰ মানে বনাবলৈ দিছিলে আৰু মোক হৈ গ'ল এমাহমান। তাৰপিছত আজি এতিয়া নিব আহিছিলে মানে সেইটো কাৰণে
ব না না নাযাও যা না না না হ'ব দে অ এক মিনিটৰ ৰৱা।
অ ঠিক আছে বাৰু।
হ'ব।
অ কিবা মানে ব্যস্ত হৈ আছ তাৰমানে ন অলপমান।
যা যা তই যা চুন যা। ৰবা অ এই অ অলপমান এই লগৰজনক বিদায় দিছো মানে। এ। তাৰ লগতে এই অলপ দুটা কথা পাতিলো বাক তাকে বোলোঁ। শুনিছা।
অ শুনি আছোঁ কোৱা।
অ শুনি আছা ন আৰু অ কি কয় কোন আলহী আহিছিলে কৈছিলা মাদুলীৰ বনোৱা ন
অহ মাদুলী এইবোৰ
অ মাদুলীৰ হেৰিটো কেনেকে মানে তুমি কিহেৰে দি বনোৱা?
অ মই হেৰি মানে মাটি বুলি ক'ব লাগিব ক্লে যে ইংলিছত ক্লে বুলি হয় ন
সেই ক্লে হোৱাইট ক্লেটো সেইটোৰ পৰা বনাওঁ মানে চেপ দিওঁ কালাৰ কৰোঁ।
আকৌ শুকুৱাব লাগে তেনেকে বনাও।
অ অকল মাত- দলিয়ে বনোৱা নে নাই তাৰ হেৰি মাটিৰ পৰা আৰু বেলেগ কিবাকিবি বস্তু বনোৱা হয়।
উম বনাও বনাও এই তোমাৰ এতিয়ালৈকে মই জুৱেলৰে বনাইছো যিখিনি মানে অসমীয়া গহনা বনাইছো অ। অসমীয়া গহনা বিলাকতো জানাই ন তুমি দেখিছাই চাগে এইটো অ। এই মাদুলী হয় এটা যিটো মানে শান্তিব বিৰাত খুব লাগে আমাৰ উজনি অসমত এইটো খুব চলে উজনি অসম মানে কি আমাৰ মৰাণ সম্প্ৰদায়ৰ মানুহৰ তাতে খুব মানে মাদুলীতো প্ৰয়োজনীয় বস্তু মানে লাগে। লাগিবই শান্তি বিয়াত উঁহুম।
অ শান্তি বিয়াত লাগে তাৰপিছত আৰু এইটো বিহু সময়তো বহুত বেছি বেছি প্ৰয়োজন হয় প্ৰতেকৰৰ নাচনী নাচনীবোৰৰ কাৰণে।
অ লাগে।
অ সেইটো সময়ত সেইটো সময়ত বিকিলা নাই পিছে।
অ আচলতে। কামখিনি মই অকলে কৰোঁ যে মই সেই মানে কোনোবাই বনা বন বহুত। বেছি বি বনাব নোৱাৰো ৰ বিহুত মানে মোক বহুতখিনি অৰ্ডাৰ আহিছিলে। হা ত মই সেই চবৰে বনাই দিব নোৱাৰিলো আৰু। এতিয়ালৈকে লাহে লাহে লাহে লাহে বনাই আছোঁ তোমাৰ ক'ব গ'লে তেনেকুৱা।
অঁ অঁ অঁ। এতিয়া আজি যোনবোৰ বিকিলা আজি যে যিকেইটা। দিলা মানে সেইকেইটা কি বনাইছিলা মাদুলীয়ে।
এটা আছিলে তোমাৰ মাদুলীটো নদলীয়া মণিৰেদি গুঠিছো। সেইটো মাদুলি তাৰপিছত আছিলে এটা ডগডুগি। আহ দুগদগী বুলি কয় সেইটো। ডগডুগি তোমাৰ তাৰমানানে কি ক'ম এনেকুৱা দিল চেপৰ নিচিনা মানে। পাত খিলাৰ নিচিনা অ পাতো নহয় তোমাৰ সেই দিল চেপো নহয় সম্পূৰ্ণ। পূৰ্ণ মানে। তেনেকুৱা নিচিনা থাকে সেইটো দুগদুগি বুলি কয় আকৌ।
আচ্ছা আৰু এইটো। অ আৰু এইবোৰ এনেই হেৰি। কেনেকে প্ৰাইজ বোৰ লোৱা হয় মানে।
অ প্ৰাইছো। প্ৰাইচবোৰ ক'ম বাৰু তাৰপিছত আইটো কথা কৈ লওঁ। আৰু আছিলে তোমাৰ আ। আজি আচলতে তিনডাল দিয়া হল টো আৰু এডাল ডালমণি বুলি কয় সেইডালো শান্তি বিয়াতে প্ৰয়ো জন হয় তাৰমানানে ৰঙা আৰু গল্ডেন কালাৰ মণি থাকে তাত। আহ ত আগৰ আগতে মানে সেই সোণৰ মণি লৈছিলে। সোণৰ মণিটো গল্ডেন কালাৰ হয় আৰু ৰঙামণিটো পোৱাল মণি লয়। অ ত আজিকালি আৰু ইমান বেছি এক্সপেঞ্চিভ হৈ গৈছে। চে ন বস্তুবিলাক সোণৰ দামটো বহুত বেছি অসমীয়া গহনাত গহনা বনাবলৈও তাতে ৰূপ। মিহলি কৈ। ব লাগে ন সেইটো কাৰণে মানে এইবোৰ বস্তু ইউছ কৰিছে আৰু। ব্যৱহাৰ কৰিছে সেই তেনেকুৱা কিছুমানে।
মোৰো বনাই সেইবোৰ বাৰু হেৰি মেচিনত বনাব লাগিব বা সোণাৰীঘৰতহে এনেকে বনাব পাৰিব। কিন্তু সেইবোৰ এটা দাম তোমাৰ এক হাজাৰৰ ওপৰত হৈ যায় ন ভাল।
ভালকে যদি তোমাক বনোৱা লাগে তামৰ পৰত অ। মই মাদুলটো তোমাৰ লওঁ কিমান। হেৰি ছিক্স এনে ছশ পঞ্চাছ টকাত দি দিওঁ দেই মাদুলিটো।
তাৰপিছত আৰু দুগদুগী দুগদুগীটো মই হা।
বাকীবোৰ পিছে।
এই তোমাৰ দুগদগিটো ললো চাৰিশ টকা। অ নিছা। হেল্ল'।
অঁ শুনিছো
অ দুগ দুগিটো লওঁ চাৰিশ অ চ আৰুন ডালম বুলি কয় যে সেইটো তেনেকে লওঁ চাৰিশ টকা লওঁ আৰু মানে এনে বাহিৰত বেলেগ তো আৰু বেছি
কি গাঁৱৰে মানুহ ইমান বেছি আম কৰিব ইচ্ছা নালায় আৰু মই যিহেতু এইটো প্ৰফেশচন হিচাপে ল'লেও এতিয়ালৈকে ফুল প্ৰফেচন হিচাপে লোৱা নাপাই ন আজৰি সময় যেতিয়া পাওঁ মই তেনেকে বনাই থাকো যে সেই ন এফৰ্ডেবল এটা প্ৰাইচত মানুহক যত্ন কৰিছো বহুত বেছি মানে সেনেকে মই তেনেকে নল এ নেট নাপায় যে সেইকাৰণে
এ ককা আহিছে আকৌ এফালৰ পৰা হে হে হে ৰাস্তাত আছো যে তাকে কৈ আছ
আৰু হয় হয় তুমি যিটো কাম কৰিছা
অঁ
যিটো কাম কৰিছা কিন্তু সেইটো ভাল বহুত নিজৰ কাৰণে আৰু নিজৰ খৰচাখিনিৰ কাৰণে তোমাৰ আহ ভাল
হৈ যায় হৈ যায় মই মানে ওলাই থাকে মানে মই এতিয়ালেকে যেতিয়া পৰা কামটো ষ্টাৰ্ট কৰিছো মানে এটা যদি মই চেল কৰিব লও নেস্ক অৰ্ডাৰ থাকেই আৰু এতিয়ালকে আছে আকৌ নেক্স অৰ্ডাৰ আছে মই বোনাবলে বাকী আছে খালি মই মানে যদি বহুত ফাৰ্ষ্টত বনাব পাৰো তেতিয়া ক চেল মোৰ ভাল হ'ব মই সেইটো গম পাও দেই উ তাৰ মানে মই এনেকে এদভাৰটাইচমেণ্ট কৰা নাই এইটো কাৰণে এডভাৰটাইজমেণ্ট নকৰোঁ কি মই অকলেই বনাওঁ যেতিয়া মই যদি বহুত বেছি এডভাৰটাইজঁ কৈ দিওঁ অৰ্ডাৰ বহুত আহিব মই সময়ত মই অৰ্ডাৰখিনি উলিয়াই দিব পৰা আগে এতিয়ালে সে ক্ষমতা মোৰ হোৱা নাই ন
সেইটো কাৰণে ত এতিয়া তথাপিও থাকেই অৰ্ডাৰ থাকেই আৰু এনেকুৱা আজিত হা-
হাতৰ বিদ্যাটো থাকিলে মানে মানুহৰ মৰণ নাই।
উম হয় দিয়া।
হয়
হয় হয় হয় আৰু এতিয়া আজি এতিয়া লৈ গৈছে নহয় অ এতিয়া চাব ওচৰৰ মানুহ বিলাকে চাব ন নহয় এইটো মই চিয়'ৰ তাৰমানে তাৰ ওচৰ মানুহ আৰু কোনোবাই মানে মোক নেক্স অৰ্ডাৰ আহিবই মানে ক'বই নালাগে আহে জলে জলে যায় বস্তুবিলাক এনেকুৱা হু
এইটো এটা ভাল প্ৰচেষ্টা তেনেহ'লে ভাল পিছলে ভৱিষ্যতলে নিজে কৰিও লোককো কৰাব দিব পাৰিবা কনটেক্ট বোৰ লৈ কিনে অৰ্ডাৰবোৰ লৈ কিনে
অ কামতটো মানে এতিয়া মা হতক এদিন কলো হা মাক মণিবিলাক উঠি দিবি আকৌ বুলি। তা ছত চাইছে নোৱাৰে মানে কৰিবলৈ ধৈৰ্য লাগিব ন বহুত এটা এটাকে মণি তুমি হাতত মণি লৈ এনেকে ভৰাই থকা নডাল মণি উঠা ধেমালি নহয়তো
হয় হয় আৰু এইটো হাতৰ বিদ্যাটো চবৰে হৃ ওচৰত নাথাকে ন
নাথাকে নাথাকে অ চবে নোৱাৰে
বহুত প্ৰেক্টিছ লাগিব আৰু এই ভাল পাব লাগিব এইটো বস্তু কৰি
ভাল পাব লাগিব প্ৰথমতে কি হয় তোমাৰ কৰিম বুলি ঠিকে ভাবে আহ কিন্তু পিছত মানে ধৰ্য্যটো উঠি যায় যে সেই একেটা কামটো মানে লাগি থাকিব নোৱাৰে আকৌ
অহ
উম মো মোৰো তেনেকুৱা হয় খালি মই এতিয়াতো এদিনত এডাল মণি গুথ গুঠিব পাৰোঁ দেই মানে অকল মণিখিনিৰ কথাটো কৈছো এডাল মই পাৰি যাওঁ গুঠিবলে একদম যেতিয়া প্ৰথমতে আৰম্ভ কৰিছিলোঁ তেতিয়াতো নোৱাৰো মানে মই সে এসপ্তাহ মানত মই ডাল গুঠিছিলোঁ
নিজৰ কাৰণে তেনেকুৱা আৰু
প্ৰেক্টিচ লাগিব আৰু মই ময়ো পিছে এইবোৰ ইণ্টাৰেষ্ট আছে
উম
কিন্তু কৰিবলৈ মোৰ ধৈৰ্য্য নাই
উম
আৰু এনেকে গাঁৱত দেখো ন আমাৰ যেনেকে ককা দেউতাহঁতে আছিলে আগতে বাঁহৰ বাঁহৰ কামবোৰ কৰে তাৰপিছত জাকৈ খালৈ আৰু হাঁহ পোৱালিৰ কাৰণে বা কুকুৱা পোৱালিৰ কাৰণে খোৱা বোৰ বনায়।
অহ
অ এক মিনিট ম হা
অহ তোমাৰ মানে আলহী।
হ মানে ব ব নি যাবা নাই মই নাই বনা কৰোঁ লগত অ হেল্ল' কি কৈ আছিলো উ এ নহয় ওচৰৰ মানে এ চাৰ্জাৰ এডাল আনি থোৱা আছিলে মানে সেইডাল বিচাৰি আহিছিলে এইটো দি দিলোঁ এতিয়া অঁ
মই ভাবিছো আৰু কোনোবা আহিলে নেকি কথা পাতিবলৈ এতিয়া অসুবিধা হ'ব তেনেকে বুলিয়ে ভাবিচিল
উম এ নাই নাই তেনেককা অহা নাই বাৰু তিছ এ হেৰি ভণ্টি এজনী।
অহ তোমালোকৰ ওচৰত মানে চব ফেমিলি থাকে নে কি?
আমাৰ ওচৰত অ ফেমিলি চাকৰিয়াল আছে হেৰি তিন জন
অ',
তাৰপিছত ফেমিলি বাৰু ঘৰত থাকে কিন্তু সিহঁতি মতা মানুহকেইটা ইয়াত চাকৰি সূত্ৰে আছেহি আৰু আৰু এটা ফেমিলি আছে বাৰু
অ
গুৱাহাটীৰ হয় গুৱাহাটীৰ পৰা মানে তাৰ ঘৰৰ মানে গোটেই মানুহখিনিয়ে আছে আৰু এটা লৰাই চাকৰি কৰে মাক আছে সি তাৰ তাৰপিছত নিজৰ বায়েক আছে নেকি দুজনী আৰু ভায়েক এটা একেলগে থাকে সিহঁতি
অ
আৰু আমাৰ মালিক আছে মালিকৰ ঘৰটো ওচৰতে মানে।
অ
উ আমাৰ মানে থকা ইয়াত কমচে কম চাৰি পাঁচ বছৰ হৈ গ'ল মানে আমাৰ লগত ভাল আৰু
অ
অ তেনেকুৱা আৰু
ঠিকে আছে।